উম।
কি কৰি আছা এতিয়া?
আছো এনেই এনে মোবাইল চাই আছিলো।
হয় নেকি?
উম।
ব্ৰেকফাষ্ট কি'হেৰে কৰিলা?
আহ, কৰিলো ৰুটি খালো চাহেৰে।
অ' নিজে বনাইছানে মায়ে বনাই
উম, মায়ে বনাইছে। মই বনাবলে জানো। বাট নাই সেনেকুৱা আৰু বনোৱা।
উম! দাদাই জানে ন' তোমাৰ খানা বনাব?
উম, দাদা জানে, দাদা ভাত-চাত এইবোৰ তৰকাৰী-চৰকাৰী জানে।
অ'। তুমি কিয় নবনাৱা তুমিও বনাব পাৰা ইউটিউবত আজিকালি চব আহেই।
অ', পাৰোঁ। সেই আৰু বনাবলে দিয়া নাই এতিয়ালৈকে জৰুৰ পোৱা নাইতো
অ'।
কি তুমি কিবা-কিবি বনাব জানা ন' বহুত কিবা-কিবি?
ইমানো নাজানো তথাপি ট্ৰাই কৰি থাকো আৰু।
উম, কুকিংৰ পেশ্বন এটা আছে আৰু তাৰমানে।
এনেকুৱা পেশ্বন বুলি নাই আৰু এনে নিজে বনাও আৰু। বেলেগক কৈ থাকাতকে আৰু।
অঁ। তুমি অ' তুমি নন ভেজ চিকেন কি বনাবলে জানা? মানে ৰেচেপি কি কি আছে তোমাৰ?
এনে বাটাৰ চিকেন বনাব জানো চিকেন সেইটোও অলপ চলপ জানো। আৰু তাৰপাছত বিৰিয়ানী পোলাও তাৰপাছত তাহাৰি।
তাহাৰি তাহাৰিটো কেনেকে বনাও?
তাহাৰি এইটো এইটো হাইদ্ৰবাদৰে দেছ হয়।
হম।
চিকেন তাহাৰি যদি বনোৱাই এইটো তাৰমানে বিৰিয়ানী টাইপে। ক'ব গ'লে এইটো বিৰিয়ানী অলপ প্ৰিপ্যেচনটো বেলেগ আৰু। তাতে তাৰমানে প্ৰথমে তোমাৰ পিঁয়াজখিনি ভালকে হেৰি কৰি ল'ব লাগে, ফ্ৰাই কৰি ল'ব লাগে।
ওম।
কৰি পেলাই মানে চাইড কৰি থৈ দিব লাগে আৰু তাৰ পাছ ছত তাতে তোমাৰ চিকেন থাকিব তোমাৰ সেইটো হোৱাৰ পাছতে তুমি বইল কৰি ল'ব লাগে দি পেলাই অহ হালধি, নিমখ অকনমান আদা, নহৰু পিচ তাৰ পাছত তোমাৰ জলকীয়া গুড়ি এইখিনি দি পেলাই এনে বইল কৰি ললা। লৈ পেলাই তাৰপাছত মাংসটো ধুনীয়কে প্ৰিপেয়াৰ কৰি ল'বা আৰু মাংসটো তোমাৰ তেল দি দিলা। দি পেলাই তাৰ পাছত পিয়াজ, আদা, নহৰু পেষ্ট এইবিলাক দি জলক কীয়া গুড়ি, হালধিৰ গুড়ি, ধনিয়া ম মচ চলা যদি থাকে সেইটোও দি পেলাই এনেকে ভাজি ল'বা লৈ পেলাই তাতে এইবাৰ তোমাৰ টামাটৰ দিব লাগিব। বিলাহী, বিলাহী পুৰা ভালকে চফ কৰি পেলাই দিব লাগিব। টিপ পেলাই ভালকে ভাজিলা। তাৰ পাছত ভাজি পেলাই যেতিয়া তাৰমানে ধুনীয়া গ্ৰেভি টাইপ হ'ব দৈ দি দিলা আৰু। দৈ, দৈ দিয়াৰ পাছত ভাল কে ভাজি ললা লৈ পেলাই তাৰপাছত তোমাৰ আহ জলকীয়া চা জলকীয়া দুটা আৰু এনেদিন মানে ওপৰত দি দিবা তাৰপাছত নিম হেৰি তোমাৰ ধুনীয়া পাত আৰু পুদিনা অলপ। এইখিনি দি দিবা, দি পেলাই তাৰ পাছত তোমাৰ যিটো ভালকে গ্ৰেভিটো হৈ যাব ন চিকেনৰ তাৰ পাছত তুমি তাতে হেৰি আৰু কাচৰি মেথি দিব লাগিব ততে কাচৰি মেথি দি পেলাই তাত ৰলছত চাউলতটো দি পেলাই অকনমান বেছি ভাজিব নালাগে। অকনমান লৰাই চৰাই দি পেলাই তুমি হেৰি কৰিলা আ মানে উ হেৰি কৰিলা আৰু সিজালা আৰু সিজাই পেলাই। যেতিয়া তাৰ মানে ধৰি লোৱা অলপমান নাইটি ফাইভ পাৰ্চে তোমাৰ কুক হৈ গৈছে আৰু এনেকুৱা লাগে চাউলখিনি। তেতিয়া তুমি ভালকে একদম মানে শ্ল কৰি দি পেলাই গেছটো একদম শ্লহ কৰি দিব পানে পানে ওপৰত মানে হেভি বস্তু এটা দি পেলাই দামত পকাব লাগে আৰু দাম ধাম অমত দি দিব লাগে। তেতিয়া যদি বিচাৰা যিটো ফ্ৰাই কৰি থৈছিলো পিয়াজটো। সেইটো অলপ দি দিব পাৰা দি দিলেও কথা যায় কিন্তু দি দিলেও টেষ্টটো আহি যে আৰু তাৰেও দি দিয়াতেও ভাল দি পেলাই সেইটো দাম দি দিলে হ'ল আৰু আৰু যদি তেতিয়া নিদিয়া আৰু লাষ্টত দি দিলেও হ'ব আৰু সেনেকুৱা গাৰ্নিচিং টাইপ অ আৰু নিমখটো ভালকে হেৰি দি পেলাই, আগতে দিব লাগে। চোৱা আৰু দিপেলেই চাৰ্ভ কৰিলে হ'ল নেমু। উম, নেমুও দিব পাৰা নেমু ৰস যদি আতি দিব বিচাৰা।
আচ্ছা। পিয়াজটো তোমাৰ কি মানে পুৰা পুৰি ক্ৰাঞ্চি বনাব লাগে, ফ্ৰাই কৰি, নে মানে গ'ল্ডেন ব্ৰউন কৰি দিলে হয়।
নাই নাই, ক্ৰানঞ্চি টাইপো কৰিব নালাগে। আৰু ক্ৰাঞ্চি টাইপে হৈ যায়, পিছত যায় এনেও চগী হৈয়ে যায়। এনিটাইম ক্ৰাঞ্চি হৈ নাথাকে ন' আৰু ইমানো ক্ৰাঞ্চি কৰ ত' নালাগে নালাগে জলি যোৱাকে।
উম, ব্ৰাউনিছ কৰিব লাগে উম, আচ্ছা। চিকেন মানে তুমি বনাব জানাই আৰু ভালেখিনি তুমি।
সিমানো নাজানো আৰু।
উম, নাই জানায়েতো আৰু তুমি বহুত কেইটায়ে কলা।
আৰু এই এটা আছিলে লাহৰি চিকেন বুলি সেইটো বাৰু।
উম, সেইটো কেনেকুৱা?
সেইটো ৰেচিপিটো মই অলপ পাহৰিলোঁ, কিন্তু মই বনাইছিলোঁ। সেইটো তোমাৰ হেৰি আৰু। তাতে ধনিয়া আৰু পুদিনা আৰু বাটাৰ এই তিনিটা বস্তু মানে বহুত মেইন আৰু।
মেইন মানে
উম, মেইন ইংগ্ৰিদিয়েঞ্চ আৰু। সেইটোও চেমেই আৰু ফ্ৰাই কৰি ল'ব লাগে, ফাৰ্ষ্টটৈ অলপমান চিকেনটো চিকেনটো ফ্ৰাই কৰি লৈ পেলাই তাৰপাছত পিয়াজ তাৰপাছত আদা নহৰু পেষ্ট। তাৰপাছত দৈ, মানে এইখিনি বস্তুত ফাৰ্ষ্টটে সেইকাৰণে মেৰিনেট কৰি ল'ব লাগে, কৰি লৈ কৰি পেলাই তাৰপাছত ফ্ৰাই কৰিব লাগে। তেল দি পেলাই মানে ফ্ৰাই কৰি ল'লা গম পাইছা। ফ্ৰাই কৰি লৈ পেলাই তাৰপাছত তেল দিব লাগে আৰু ফ্ৰাই কৰা হোৱাৰ পাছত যিখিনি মেৰিনেট বাচি যাব ন'
উম।
সিখিনি মেৰিনেটে তুমি আকৌ হেৰি অহ, ফ্ৰাই এ তে-তাতে পেনত আৰু বা কেৰাহিত তুমি তেল দি পেলাই তাৰপিছত অকনমান বাটাৰ দি পেলাই, পিঁয়াজ-চিয়াজ ভাজি মানে আদা নহৰু আৰু অ মানে অকনমান যদি দিব বিচাৰে, দি পেলাই। সেই যিখিনি মেৰিনেচন আছিল, সেইখিনি মেৰিনেচন দি পেলাই, তাতে নহৰু আৰু পুদিনাৰ পেষ্টটো দি পেলাই। তেনেকে ভালকে ভাজি পেলাই, সেইখিনি মচলা গোটেইখিনি ভাজি পেলাই, চিকেন ওপৰত দি দি পেলাই। তাৰপাছত অহ নেমু, নেমু আটি দিব লাগে ধুনীয়াকে। সেয়ে আৰু সেইটো দি পেলাই আৰু চিকেনৰ মেৰিনেচনত তোমাৰ দৈ তাৰপাছত অ আদা নহৰুৰ পেষ্ট, অলপ জলক কীয়া গুৰি আৰু তাৰ পাছত তোমাৰ এইটো যিটো হেৰি আছে মই ক'লো পুদিনা আৰু ধুনীয়াৰ পেষ্ট এইটো বিচাৰিলে দিব পাৰি আৰু। দিয়াতো ভালে আৰু দি পেলাই মেৰিনেশন কৰি মানে আধা ঘন্টা এক ঘন্টা থৈ দিলে ভাল আৰু।
উম ধুনীয়া আৰু পুদিনাৰ পেষ্টটো কিনিবলৈ নাপায় নিজে প্ৰিপিয়াৰ কৰিব লাগে।
সেইটো আৰু ক'ত কিনি কি কিনিব কিব লাগে, ধুনীয়া দহ টকা অনা, পুদিনা দহ টকাৰ অনা, আনি পেলাই পুদিনা বেছি নিদিবা পুদিনা বেছি দিলে বেয়া লাগিব খাই পেলাই, ধুনীয়াটো অলপ বেছি ৰাখা পুদিনাটো তোবাৰ ধৰি লোৱা আৰু অ ওৱান ফৰ্থ তুমি পুদিনা দিয়া আৰু। ধুনীয়াৰ কম্পচাৰ বা টু দিলেও হ'ব, টু ফৰ্থ দিলেও হ'ব, কিন্তু বেছি দিলে আৰু পুদিনা
উম।
টো বহুত বেছি কাঢ়া লাগে ন সেইটো ইমান ভাল নালাগে বেছি দিলে। আৰু বাটাৰৰ ওপৰত যেতিয়া চাৰ্ভ কৰিবা বাটাৰৰ ওপৰত অলপ দি দিব লাগে। ক্ৰীম নালাগে ইয়াতে দিব ইমান, ক্ৰীমৰ প্ৰয়োজন না নালাগে, চিকেন কৰমা ক্ৰিম দিয়ে। একেই থাকে, প্ৰায়ভাগ চিকেনৰে প্ৰিপেৰেচন একেই থাকে।
ত লাহৰি চিকেনটো বেষ্ট চাৰ্ভ কি হ'ল তই ভাতৰ লগত, পোলাওঁ লগত, নে বিৰিয়ানী নে কি
এনেতো তোমাৰ ভাতৰ লগত ভাল লাগে আৰু বিৰিয়ানীৰ লগত ভাল লাগে। অ অ চৰি বিৰিয়ানী নহয় বিৰিয়ানীৰ লগত ইমান ভাল নালাগে। ভাতৰ লগত লচ্ছা পাৰঠাৰ লগত ভাল লাগে, পোলওৰ লগত উম পোলাওৰ লগতো ভাল লাগিব যদি প্লেইন পোলাও হয়। মানে ইয়াৰেটো অলপান হেৰি টাইপ ন আৰ্থি টাইপ অলপ উ বে গ্ৰীনছ বেছি থাকে যিহেতুকে আৰু অলপমান টেঙা থাকে, ত সেইটো কাৰণে তোমাৰ প্লেইন বস্তুৰ লগত খালে এইটো ফ্লেভাৰটো ইনহেঞ্চ হয় আৰু লচ্ছা পৰাঠা বা ৰুটি আহ সেনেকুৱাটাই হেৰি লগত। এইটো একচোয়েলি দিছ টো লাহোৰৰ হয়, পাকিস্তানৰ হয়।
অও।
তাতে এইবিলাক জিৰা জিৰা মছলা-চচলা এইবিলাক দিব লাগে আৰু মছলা বিলাকৰ নাম হৈ থাকতে আৰু
অ ৰ'দটো লাগিবই এচেঞ্চিয়েল হয়।
অ এইবিলাক মছলাবিলাক দি থাকিব লাগিব জিৰা, গৰম মছলা, ধনিয়া মছলা,
উম।
তাৰপিছত লালমিৰ্চ আৰু এটা জৰা আছে যিটো চা জিৰা বুলি কয়। চা জিৰা সিটোও দিব পাৰে।
আচ্ছা।
উম।
এনেই কিবা পনীৰ ডিছ চিছ বনাবলৈ জানা নেকি তুমি?
পনীৰ অ পালক পনীৰ তাৰপিছত হেৰি বনাব জানো মটৰ পনীৰ।
পালক পনীৰটো কেনেকুৱা?
পালক পানীৰতো একো নাই আৰু পালাকটো যিটো পালেং শাক থাকে সেইটোৱে। পেষ্ট কৰি পেলাই দৈ বা ক্ৰীমৰ লগত। দি পেলাই সেনেকে মিক্স কৰিকেনে বনাই আৰু।
আচ্ছা।
ত পালেং শাকৰ যিটো মানে আৰ্থিক টেষ্ট থাকে সেইটো নোহোৱা হৈ যায়। ক্ৰিম দিয়াৰ কাৰণে আৰু।
অ।
ক্ৰিমি কন্সিষ্টেঞ্চি আহি যাই আৰু হেৰি আ অলপ ঠি টেষ্টটো আহে, তাৰপিছত এইটো ইমান বেয়া নালাগে ভালে লাগে খাই।
পনীৰ দিছবোৰ বেছি হেৰি হিচাপে আনহেল্দি হিচাপে ধৰা যায় যে চিকেন বোৰ।
আনহেলদি মানে কি আনহেলদিটো ক'ব গলে পনীৰটো ইমানো আনহেলদি আমাৰ কাৰণ বেছি তেল নালাগেটো ফ্ৰাই কৰোতে, বা বেছি বেছি তেল নিদিলেওঁ হয়, সেই দুয়োটাই আনহেল্ডি হ'ব যদি বেছিকে তেল ইউজ কৰা যায়ম
হা হা বেছি অইলি হলে।
অ ত বেছি অইল যদি ইউজ নকৰা দুৱাটাই হেল্ডি হৈ যায়, তথাপিও বেছি বেছি আনহেলদি চিকেনৰ ৰেচিপি বিলাকে হৈ যায় কাৰণ কিয়‌ তাতে বেছি মচলা পাতি মানে ইস্তমাল কৰে আৰু লগতে অইলটো যাতে ইমান কমকে নিদলেও হয়ে অইলটো দিয়ে চব ৰেষ্টুৰেণ্টতে দিয়ে। আৰু ঘৰত বনালেও বেছি সদায়তো এনি টাইমতো চিকেন নানে নহয়। যিদিনা আনে সেইদিনাখনে অলপমান টেষ্টি কৰি বনাই খাব বিচাৰে সেই কাৰণে অলপ বেছিকৈ দিয়ে তেল।
অহ।
এইটো কাৰণে আৰু, নন ভেজ আৰু মানে আ চিম্পল হিচাপে নাখায় ন এনেকে লাইক বৰিং টাইপ কে। তথাপিও বইল চিকেন খাই মই বিৰাট ভাল পাওঁ।
হয় নেকি?
অহ।
বইল চিকেন কেনেকে বনাই পিছে?
বইল চিকেন বনোৱাটো তোৰ একদম ইজি জিৰ অইলৰেচপি। তাৰপিছতে তুমি তাত মানে এনেই যদি ডাইৰেক্ট বইল কে খাব পাৰা চিকেনটো তেতিয়া হ'লেটো একো প্ৰব্লেম নাই। কিন্তু যদি তুমি মানে বইল কিছুমান থাকে ন বইল চিকেনৰ মানে বইল চিকেন খাব নোৱাৰে বইল কৰা এটা কিবা তে মানে গোন্ধ পায়। ত' সেইটো যাতে নোপোৱা তাৰ কাৰণে তুমি এখন মানে খালি কেৰাহীতে তুমি সেইয়া চিকেন কেইটা কেঁচা কেঁচাই এনেকে বহাই দিবা। ত' তেতিয়া তাৰমানে চিকেনৰে ফেটছ ওলাই